নি নিশ্চয় ছ নিশ্চয় নিশ্চয়
হয়
অহ ভালেই তোমাৰ
ময়ো ভালে আছো পিছে কি কৰি আছা
মই এনে বহি আছো
মানে ময়ো এনে আছিলো মানে ময়ো এনে ভাবিলো তোমাক এবাৰ ফোনকে কৰিলো ভাবিছিলো মোৰ সপোন বিষাল কথা পাতো
অ আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে নিশ্চয় এইটো ভাল গুৰুত্বপূৰ্ণ এটা তুমি বিষয় বাচি লৈছা দেই অ যিহেতু সপোনে আমাক আহ অনুপ্ৰাণিত কৰিবলৈ অনুপায়ণিত কৰা দিয়াচোন আৰু যিহেতু প্ৰতিজন মানুহৰ থাকেই অ তোমাৰ মতে বাৰু তুমি কি ভাবা সপোন সপোন সপোন কি হয় আচল স উ উিলে কি বুজা
আহ মানে মোৰ মতে সপোন মানুহৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ। সপোনে মানুহক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে যদি মানে আমাৰ একো সপোনে নাথাকে আমি জীৱনত কিবা কৰিবৰ কাৰণে মানে কোনো উৎসাহে থাকিব মানে অ কি কৰিম আমি সেনেকুৱা সেনেুৱা টাইপৰ হ'ব কিন্তু যদি আ হয় মানে যিমান সপোন থাকে যে মই ডাঙৰ হৈ এইটো কৰিম বা এইটো হন বা বা এইটো অৰ্জন কৰিম তেন্তে মানে আমি এটা উৎসাহ পাম যে মই এইটো কৰিবই লাগিব বা মই ভালদৰে পঢ়া পঢ়া-পাতি কৰিবই লাগিব মই উম এইটো এইটো কৰিবই লাগিব বা এইটো কৰিলে ভাল হ'ব তেতিয়াহে মই মোৰ সপোনটো মানে পূৰণ কৰিব পাৰিম, মানে এইটো এটা উৎসাহ পায়।
হয় হয় হয় ঠিকে কৈছা দেই। আহ প্ৰতিজন মানুহৰে জীৱনত কিছুমান সপোন থাকে দিয়াচোন। উম বাকী, আহ তোমাৰ সপোন কি বাৰু?
অ মোৰ মানে সপোন হৈছে মোৰ এজন মই এজন পুলিচ অফিচাৰ হোৱাটো।
অঁ
বাৰু তোমাৰ কি কিবা সপো
আ আচ্ছা তোমাৰ সপোনটো শুনি ভাল লাগিল দেই। তোমাৰ আৰক্ষী বিষয়া হোৱা মন ন তোমাৰ। হয় হয় হয় আৰু মোৰ, মোৰ মই, এজন মই এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন, মই যিহেতু তোমাৰ আই এ এছ অফিচাৰ এজন হোৱা মন ম মোৰ।
অঁ বুজিছো।
হয়, তুমি তোমাৰ, হয় হয় কোৱা কোৱা কোৱা।
মানে তোমাৰ সপোনটো শুনিও ভাল লাগিল মানে দেশৰ কাৰণে কিবা কৰিব খুজিছা।
হয় হয়, ত তোমাৰতো একেই তোমাৰটো তোমাৰ দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে যিহেতু তুমি বিচাৰক ভাবিছা যে তুমি পুলিচ অফিচাৰ এজনী হোৱাটো মানে সেইটো ভালেই আৰু আৰক্ষী বিষয়ে হোৱাটো বিচাৰছা তুমি, বাকী কি? তুমি তোমাৰ সপোন পূৰণ কৰিবলৈ এ কি কি পদক্ষেপ লৈছা এতিয়ালৈকে?
অঁ মানে উম। বহুতে পদক্ষেপ আছে যেনে মানে আমি ভালদৰে পঢ়া-পাতি কৰিব লাগিব বা ভাল আচাৰ ব্যৱহাৰ বা মানে ভালদৰে আমি যদি প পঢ়া পাতি কৰো এতিয়া মানে সৰু ফালৰে পৰা মানে বা মানে ভালদৰে যদি আমি পৰিশ্ৰম কৰো বা যদি আমি কষ্ট কৰো তেন্তে মানে আমি কৰিব খুজিছো আমাৰ যিটো সপোন আছে তেন্তে আমি সেইটো পূৰণ কৰিব পাৰিমে আমি লাগা হলে এবাৰ দুবাৰ সফল হম কি যদি আমি মানে উম আত্মবিশ্বাস ৰাখো বা দৃঢ় মানে উম বিশ্বাস ৰাখো নিজৰ ওপৰত তেন্তে মানে আমি নিজৰে সপোনটো মানে পূৰণ কৰিব পাৰিম।
উম হম ঠিকে কৈছা, আহ কি কয় উম। তাকে আৰু মোৰ, অঁ মোৰো সপোনটো মানে মইতো ক'লোৱয়েই আই এছ অফিচাৰ হোৱা লগতে এজন সমাজৰ দায়িত্বশীল ব্যক্তি হব লাগিব দিয়াচোন যাতে সমাজৰ দেশৰ বাবে কিবা ভাল কাম কৰিব পাৰো, হয় ন নাই? আৰু কি কয়?
তাকে তাকে আৰু বহুতো ছাত্ৰ ছাত্ৰ তোমাৰ চিকিৎসক, শিক্ষক, অভিযন্তা বা হোৱাৰ সপোন দেখে। আৰু সপোন যিয়ে নহওক বাৰু সেই সপোন পূৰণ হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰা তাতকৈ আট গুৰুত্বপূৰ্ণ আমি অকল সপোন দেখিলেই নহ'ব তাৰ মানে আমি সপোন, আহ আমাৰ যিটো সপোন, উম ত' সেই সপোন আমি বাস্তৱত পূৰণ কৰিবলৈ আমি সদায় আহ নিয়মিত ভাৱে কাম কৰিবই লাগিব। তুমি যেনে কলাই এই কঠোৰ পৰিশ্ৰম কৰিব লাগিব লগতে নিয়মিত ভাৱে পঢ়িব লাগিব এই সকলোবোৰ কৰিব লাগিব দিয়া তেতিয়াহে আৰু, আৰু আমি আমাৰ সপোনত মানে সপোনত বা আমাৰ যি লক্ষ্য আছে তাত উপনীত হ'ম। যদি আমি অকল এনে ভাবি থাকো তেতিয়াতো নহয় আৰু। নে কি?
হয় হয়, ঠিকেই কৈছা। মানে আমি মানে সদায় কঠোৰ পৰিশ্ৰম কৰিব লাগিব, এটা মানে আমি মানে এতিয়া বহুত ত্যাগ কৰিব লাগিব। যাতে আমি মানে আমি যদি এইখিনি সময় ত্যাগ কৰোঁ, তেন্তে আমি মানে ভবিষ্যত এটা আমাৰ যিটো সপোন আছে আমি সিটো মানে উম দিঠক হোৱাটো দেখিবলে। পাম বা সঁচা হোৱাতো দেখিবলৈ পাম।
তাকে তাকে তাকে, ঠিক কথা কৈছা তুমি। বাৰু তুমি কি ভাবা যে আমি আমাৰ যিবোৰ সপোন আছে এইবোৰ সপোনবোৰ আহ, পুৰন ন কৰাত কেতিয়াবা কিবা বাধা আহে নেকি বাৰু?
হয় মানে নিশ্চয় আহে মানে কিছুমান দুখীয়া শ্ৰেণীৰ লোকৰ যেনে আৰ্থিক সমস্যা আহে ব্যৰ্থতা আহে, হতাশা আহে বা বিভিন্ন প্ৰতিকূল পৰিস্থিতি আহিব পাৰে। কিন্তু মানে আমি এই- এই সময়খিনিত মানে আমি এটা দৃঢ় সংকল্প লাখিব লাগে যে আমি এইটো কৰিব পাৰিমেই অ, আমি এইটো পাৰিমে এবাৰ কি হল অ, মানে উম, দেখা কিছুমান মানে উম, ছাত্ৰ-ছাত্ৰীৰ জীৱনত মানে আৰ্থিক সমস্যা আহে মানে এ কিছুমান দুখীয়া শ্ৰে- দুখীয়া শ্ৰে লোক থাকে নহয় তেনেকুৱা সিহঁতৰলোকৰ মানে বহুতেই ডাঙৰ সপোন থাকে যে মই উম, ডাঙৰ হৈ পিনে এনেকুৱা হ মই মোৰ মাক দেউতাৰ উম নাম গৌৰৱ কৰিম কিন্তু মানে তেওঁলোকৰ আথিক আহি যায় তেওঁলোকক তেওঁৰ পিতৃ-মাতৃ ইমান ভালকে পঢ়োৱা পঢ়াব নোৱাৰাত শেষ হৈ যায় কিন্তু মানে সেই সময়ত মানে তেওঁলোকে নিজৰ মনোবলটোও মানে এৰি দিব নালাগে আৰু কেতিয়াবা মানে ব্য ব্যৰ্থতাও আহি যায় যেনেকে এবাৰ, দুবাৰ উম, অসফল পিছত মানে তেওঁলোকে ভাবি-ভাবি লয় যে মই চাগে কৰিবই নোৱাৰিম কিন্তু মানে আমি এই হতাশা বা ব্যৰ্থতাৰ পৰা নতুন শিক্ষা হ'ব লাগে মানে আমি এইবোৰ আঁকোৱালি লৈ পিনে মানে নতুন উৎসাহ ল'ব লাগে যে মই এইবাৰ অসফল হৈছোঁ আকৌ এবাৰ চেষ্টা অ, এইবাৰ অসফল হৈছে আকৌ এবাৰ চেষ্টা কৰিম মানে আমি এনেকে চেষ্টা কৰি শিকিব লাগে যাৰ ফলত মানে আমি উম, তেতিয়াহে আমি নিজৰ অ, সপোনটো মানে সঁচা কৰিব পাৰিম।
উম, হম ঠিক কথা কৈছা দেই আৰু মই ভাবো সোন পূৰণৰ ক্ষেত্ৰত শিক্ষাৰ বহুত ডাঙৰ ভূমিকা আছে দিয়াচোন। শিক্ষা যিহেতু সফলতাৰ মূল ভেটি আমি ভাল শিক্ষা আৰু জ্ঞান ল'ব লাগিব যে যিয়ে আমাক আমাৰ সপোনবোৰ মানে পূৰণৰ পথ সহজ কৰে দিয়াচোন হয়নে নাই আৰু তাৰপৰি উম আৰু আৰু তুমি যিহেতু কলাই যে বাধা যিখিনি আহে আৰু তাৰে যিখিনি ব্যৰ্থত আছে এই ব্যৰ্থতাই কিন্তু মানুহক বহুত, বহুতো কথা শিকায়। আমি সেই ব্যৰ্থতাই তোমাৰ ধৈয্য শিকাই লগতে অফ গতা আৰু নতুনকৈ চেষ্টা কৰ সাহস দিয়ে দিয়াচোন ই সফলতাৰ বাবে প্ৰস্তুত কৰে আৰু বাকী কি উম, তুমি কি ভাবা যে আমাৰ যিবোৰ সপোন আছে এইবোৰ সপোন পূৰণ কৰাত আমাৰ অভিভাৱক আৰু শিক্ষকসকলৰ বাৰু ভূমিকা কিমান গুৰুত্বপূৰ্ণ?
অ মানে আমাক যদি মই তুমি যিহেতু কৰাইছিলে শিক্ষা আমাৰ উম সপোন পুৰণৰ মূৰ ভেটি যদি আমাক অভিভাৱকে বিদ্যালয়লৈ নপঠাই আমি শিক্ষিত কেনেকে হম মানে এইবোৰত মানে অভিভা অভিভাৱকৰ বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা আছে আহ আৰু যি যেনেকে আমাৰ শিক্ষয়িত্ৰী বা উম আমাৰ অ শিক্ষা শিক্ষাগুৰু তেওঁলোকে যদি আমাক শিক্ষা কাম নকৰে তেতিয়া আমি মানে শিক্ষিত হব নোৱাৰিম বা আমাৰ সপোন দিঠক হব নোৱাৰিব অ মানে আৰু তেওঁ এইবোৰ এইবোৰ উপৰি তেওঁলোকৰ মানে আমাৰ সাহস, উৎসাহ, পৰামৰ্শ আৰু মানে এই অ সপোন পুৰণত যিবোৰ সহায় সেইবোৰো মানে আমাৰ এই সপোন পূৰণত মানে বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁলোক মানে যদি নাথাকে বা তেওঁলোকৰ অবিহনে মানে আমি নিজৰ এই সপোন পূৰণ কৰিব নোৱাৰি
হয় হয় দেই ঠিক কথা কৈছা তুমি আহ যি যিহেতু কলাই আৰু শিক্ষকসকলেও আমাৰ বহু হেৰি দিয়ে দিয়াচোন মানে ভূমিকা পালন কৰে, তেওঁলোকে যদি আমাৰ শিক্ষাই পূৰণ নকৰিলে মানে শিক্ষাই নিদিলে হয় আমি কেনেদৰেনো নিজৰ সপোনত হেৰি কৰিলো হেতেন ন? মানে নিজৰ সপোন পুৰা কৰিব পাৰিম সেনেও কোৱাও কথা আৰু কি কয়, তুমি কি ভাবা? মই যিহেতু ক'লোৱেই কেৱল সপোন দেখিলে ন- নহব মানে সপোনৰ লগতে অধ্যাপকা শৃংখলা আত্মবিশ্বাস থাকিব লাগিব দিয়াচোন মানে আত্মবিশ্বাসটো বহুত দৰকাৰী আকৌ আত্মবিশ্বাসটো নাথাকিলে তুমি মানে নি‌ মানে তোমাৰ যদি দক্ষতা থাকে মানে তথাপিও মানে তুমি কামত সফল হ'ব নোৱাৰিবা। সেইকাৰণে আত্মবিশাসটো বহুত দৰকাৰী। আৰু কি কয় সেইয়াই আৰু, আৰু সমাজৰ উন্নয়ন বাবে বাৰু সপোনৰ কিবা ভূমিকা থাকে নেকি?
হয় নিশ্চয় থাকে, মানে যেতিয়া মানুহে অ-মানে ডাঙৰ সপোন দেখে বাৰু সেই সপোন পূৰণ কৰে তেতিয়া মানে সমাজ আৰু দেশ দুয়টাৰ উন্নতি হ'লে মানে তুমি আমাৰ দুইটাৰ সপোন যেনেকে তোমাৰ আই এ এছ অফিচাৰ হোৱা আৰু মোৰ আৰক্ষী বিষয়া হোৱা। তাৰমানে এই বোৰে আমাৰচোন দেশকে সহায় কৰে ন, দেশৰ জনসাধাৰণ বা দেশখনৰ উন্নতিত সহায় কৰে। আমি মানে, আমি নিজৰ দেশখনৰ প্ৰতি এটা মানে অ' এটা ত্যাগ আগ বঢ়োৱাম বা এটা উম, দায়িত্ব পালন কৰিম। আমাৰ যিটো সপোন আছে, আমাৰ অকল পুলিচ বিষয়া হোৱাৰে নহয়। অ অভিযন্তা হওক, চিকিৎসক হওক, শিক্ষক হওক এইবোৰে মানে সমা দেশ সকলো বোৰলে মানে ব তেই উন্নতি সাধন কৰে, কাৰণ এখন অ' শিক্ষিত বা অ' শিক্ষিত সমাজ থাকিলেহে মানে আমাৰ আমাৰ দেশখনৰ উন্নতি হব পাৰিব।
হয় দেই, ঠিক কথা কৈছা তুমি। আৰু তাৰওপৰি আমি আ আ' সফল, অ' তোমাৰ স-সফল ব্যক্তিসকলৰো আমি জীৱন জীৱন কাহিনী যদি আমি পঢ়ো তেওঁ সেই সেইবিলাকেটো আমাক বহু অনু-অনুপ্ৰেৰণা দিয়ে। তোমাৰ বহু মহান ব্যক্তিয়ে সৰু সপোনৰ পৰা আৰম্ভ কৰি বিশ্বজুৰি সফলতা লাভ কৰিছে দিয়া। আৰু অ' তাকে আৰু, আৰু সপোনৰ মানুহৰ জীৱনৰ সলনি কৰি দিয়ে দিয়াচোন। সপোনে মানুহক নতুন আশা দিয়ে আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে আৰু জীৱনক মানে অৰ্থপূৰ্ণ কৰি তোলে আৰু, তাকেই আৰু। অঁ আ কোৱা কোৱা।
উম, সপোন পূৰণৰ বাবে মানে কি কি গুণৰ প্ৰয়োজন। তুমি জানা নেকি?
সপোন পূৰণ হবৰ কাৰণে সেইটোয়েই তোমাৰ কঠোৰ পৰিশ্ৰম। আ' তোমাৰ সময়ৰ সঠিক ব্যৱস্থাপনা। ধৰ্য্য! তাৰ লগত তুমি আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাৰ প্ৰয়োজন। এই সকলবোৰ মিলি পেলাইহে তোমাৰ সপোনটো পূৰণ হ'ব। তুমি যদি কঠোৰ পৰিশ্ৰম নক কৰা, তুমি যদি এনে ভাবি থাকা মানে আমি যদি এনে যদি ভাবি থাকো যে। অ' আমি মানে সপোনটো পুৰাও। আ' মই এটা ভাবি লৈছো, মই আজি আই এছ অফিচাৰ হম বা তুমি ভাবি লৈছা তুমি পুলিচ অফিচাৰ হবা। কিন্তু আমি যদি একো কামেই নকৰো আমি তাৰ কাৰণে যিখিনি আমি পঢ়িব লাগিব বা আমি যিখিনি আমাৰ জ্ঞান লাগিব, সেইখিনি যদি আমাৰ নাথাকে তেতিয়াহ'লে আমি কেনেকেনো সপোন পুৰণ কৰিম? আৰু মেইন আৰু তাৰ প্ৰধান কথাটো হৈছে সময়। সময়টো হৈছে তোমাৰ সময়ৰ ফল, সময়ৰ ফল সময়ত খালে হে আমি তাৰ মানে অ তাৰ অসমৰ অ অ তাৰ মানে ফলটো পাম আৰু সেনেকুৱা আৰু। সময়ৰ কাম সময়ত কৰিলেহে তাৰ ফলটো পোৱা যায় বুলি যে কথাষাৰ আছে। ত' সেইটোয়ে সময়ৰ সঠিক ব্যৱহাৰ যদি নকৰো আমি আমাৰ পিছত বয়স আমি যদি এতিয়াই সময়ৰ ব্যৱহাৰ নকৰো পিছত আমাৰ বয়স-চয়স পাৰ হৈ গ'লে আমি হয়তো সেই-সেই ধৰনে আমাৰ সপোন পুৰন নহব পাৰো আৰু তাৰ লগত আমাৰ ধৈৰ্য লাগিব যে আমি যদি এবাৰ অসফল অ অ সফল দিছো আৰু এবাৰ মানে কামটো কৰিব লাগিব। তাৰ লগত আত্মবিশ্বাসত থাকিব লাগব দিয়াচোন আ ত্ম বিশ্বাস থাকিলেহে আমাৰ ইতিবাচক- ইতিবাচক চিন্তা থাকিব, মানে ধৰা আমি যদি নিজৰ কামটো কৰি পাৰিমেই, মই কৰিব পাৰিম কাম এনেকে যদি ভাবো তেতিয়া আমাৰ ইতিবাচক চিন্তাটো আমাৰ মানে জাগ্ৰত হ'ব তেতিয়া আমি কামটো মানে নিষ্ঠাৰে কৰি পাৰিম আৰু, নে কি কোৱা?
হয় ঠিকেই কৈছা, মানে তোমাৰ কথা বহুতখিনিয়ে অভিজ্ঞতা হল মানে আজিলে সামৰো নেকি? কি?
অ', তাকে, তাকে। মোৰো বহুত ভাল লাগিলে বাৰু, তোমাৰ লগত কথা পাতি দেই।
হয়, দিয়া হলে বিদায়।
বিদায়।